হেল্ল' আহ ক
আহ অ কি কৰি আছা
আচো ৰ এনে বহী আচুৰ অঁ হ'ল কিজানী ইমাৰ
অ মাই কি কৰিছে
বহি আছে ৰ ফেনৰ তলত
ফানৰ তলত বহি আছে
উম
তই কি কৰি আছা
মই আছো এনে বাহিৰতে বহি
সেয়া তই ভাত চাত বনোৱা নাই
নাই মায়ে বনালাক
উম অলপমান সহায় কৰি দিবা লাগে বনাই কেনে
সহায় কৰো ৰ ৰাতিপুৱা ময়ে বনাওঁ দুপৰীয়া
অ দুপৰীয়া দেখোন তো ফিফটি পাৰ্চেণ্ট দেখোন বোলে মায়ে হয় গ দেই
এ কি ফিফটি পাৰ্চেণ্ট কৰে
অ মায়ে বোলেচোন সহায় কৰি দিয়ে ফিফটি পাৰ্চেণ্ট
কিতাবা অ, কেতিয়াবা মই উ কচু চচু নবনাও না কচু চচু আৰু বনালি বনাই আৰু কেতিয়াবা আৰু অলপমান কেতিয়াবা দালি চালি তেল চেল মাৰাত মাৰি দে দেচোন সেইব আৰু গোটেইখিনি কৰা হয়। উম নেকি? এ ৰাতি মই বনাবা টান পাও
অ মাৰ্জি কঁকালৰ বিষটো আছিল মেডিকেল কথা আছিল নিলি না নাই মেডিকেলত
নাই নিয়া নাই ৰ নিবা লাগিব ৰ এ কাম কৰি আছে যি ঘৰত নিয়মাইত
অ নিবা লাগে ইমান দিন হৈ গ একমাহ পিছত যাবা দিছিল এনকিয়াতো আমাৰ লেট হৈ যায়।
নিম্ৰ এই অ একে দিনতে নিব লাগিব আৰু কামটো শেষ হৈ লওক
অ
অঁ
নি ভাল আাগ নি কেনে? দেখে আনবা লাগে কি হৈছে কি হোৱা নাই তই তাহে গম পাবি
তাকেটো
সেই একছে গাল ন
অ
ম ভাত চাত নাখায়
ভাত খাম ৰ অলপ দেৰিকে দচটাহে বাজি
অ অ দেন মোনোবাই দেখোন ফল মাছিল
উম
এ সৰু গাবু মামা দিছিল বোলে সৰুটো মামা ডাঙৰ মামা তোৰ ঘৰত সৰু বাবু আছিল লব
অ আহিছিল ৰ আহিছিলাকে
আহিছিল নেকি?
উম আহছিল একবাৰ গধূলি
অ সি যে এটা মোবাইল এটা যে কিনছিল কিবা দামী মোবাইল
উম আজি
চালি মোবাইলটো
উম বঢ়াই কেমেৰা
কেমেৰা বঢ়িয়া নেকি কি নাম
কিয়ে নামটো
আহ নচনা
সুধা নাই ৰ নামটো
আহ ঠিকে আছে দে
লে যাবয়ে পৰহিদিনা মই ভাবিছিলো ময়ও যাম নেকি যাও নেকি? পিছত আৰু আহ- পৰহি দিনা যাব বোলে ত সি যোৱাৰ পিছত আৰু আইতা আৰু দাদাই আহিব বোলে
উম সৰু মানে সি সি আজি আহিছে নেকি?
উমো মামাৰ লগত আছে বোলে কোৱা
কোৱাই পিছে
উম।
অ অ সেই কি আছিল সিহঁতৰ বোলে সেই মামী আৰু সিহঁতৰ বো মনোটোৱেই সেই চিনেমা চাবেছে তাকব ন নিলে হয়?
উম কেতে নাপালাক গলে
অ আগতে বুক চুকত থৈ দিছিল নেকি এতিয়া টিকেট,
গম নাপাওঁ আমি মোক নামাতে না
নামাতে নেকি?
আপিতুই নামাতে।
ন ন
উম নাই মতা এই কাৰণে গম নাপাও মই খবৰো লৈ নাথাকো নাজাও। যাওে না 'লে ঘৰ পৰা ওলে নাযাওঁ ক'ৰবাত তলত যাব লগা থাকিলেহে যাওঁ বাকী এনে হলেই নাযাওঁ
অ অ সৰু মানে। অ মানে আপি মানে হোষ্টেলৰ পৰা আহিছে নেকি?
উম আহছ বোলে আজি হ'লেই কেইদিনমান
অ গৰমৰ বন্ধ দিছি ন সেইকাৰণে আহিছে হপাই
গৰমৰ বন্ধ আৰু ইফালে তাইৰ বাৰ্থডেও আছিল না।।
অ ব এইবাৰ মানে একমাহমান থাকিব গৰমৰ বন্ধ কেইদিন গোট কেইদিন-
থাকব চাগে গম নাপাওঁ।
আহ হে সৰু সৰু যে আহিছে এই মানে কালি থাকি কেনে পৰহি গুচিয়ে যাব।
অ,
অ যাই কেনে এইবাৰ আৰু আইতা অহাত আহিব।
উম আইতা আহিব বোলো।
অ আইতাই বা কেইদিন থাকে।
উ যদি থবা যোৱা মানুহ থাকে তেতিয়াহ'লে থাকিব দুদিনমান আৰু যদি- থবা যোৱা মানুহ নাথাকে তেতিয়াহলে তিনদিন চাৰি দিন মান থাকি লৈ যাব আৰু-
অ তিনদিন চাৰিদিন মান থাকলেও আৰু যাবাই দিবি আৰু মাকো মানে থবা যাম বুলি আৰু ক'বা নিদিবি। আৰু কিয় জানানা মায়েও চিনি নাপায় না মানে তন্তে, পিছত তন্তে তন্তে পিছত তহঁতে ৰিক্সত কবি কবা যাম বুলি কবাৰ গাড়ী ক'বাত যাই কানে নমাই দিব অ গমেই নাপাবি।
উম আমি কিমান বছৰ হ'ল যোৱাই‌ নাই,
দহ‌ বছৰ হৈ গ'ল।
আৰু এতিয়া কৰ কি ব্ৰিজ চিজ বনাইছে না তাতে হেৰি বনাই ব্ৰিজ বনাইছে হেৰিত এইয়া উম কি কয় তামোল কি তামোলপুৰত বোলে ৰঙিয়াত
অহ
বৰালি এতিয়া আকৌ চিনিয়ে নাপায় কত নামে দে ব্ৰিজৰ এই মাথাত নুমে দে আকৌ খোজ কাঢ়ে খালি খোজকাঢ়ি আহিবা লাগে আহি পালে আৰু গাড়ীত উঠব লাগে আৰু
অ তেতিয়াহলে কিমান আজি কালি এইগিলা দিগদাৰ টাৱাৰ গিলাক বিজ চিছ বনোৱাৰ পৰা ভালকে গমেই নাপায় ক'ত নামবা লাগে কি কি কৰিবা লাগে উ
এ সৰু বোলে ৰঙিয়াক গেলি যাব ৰঙিয়াৰ পৰা বোলে দাদাই নিব আহিব দাদাকে
অ সেনেকে যাব নেকি?
উম
অকেলাই যাব পাৰব
অ তেম হেৰি খুৰাকে গাড়ীতটো থে দিব বোলে
অ দি কিনে চাগে ডাইৰেক্ট নাপা আৰু সেই চালো আছে ন বহুত কথা কৈ থাকে কথা কৈ কৈ ড্ৰাইভাৰৰ লগত কব অহ খুৰা অ এতিয়া সেই ৰঙিয়া পালে মোক কবা এনকে কৈ কিনে,
মিলি যাব পাৰে মানুহৰ লগত পতকেনী।
অ সেইটো
অ গাড়ীত উঠাত কি যায় ৰঙিয়াত ডাইৰেক্ট নোমাই দিব।
অ তোৰ ভালকে চাউণ্ডটো অহা নাই ফাচি ফুচি আহে কিয়া। অ এতিয়া শুনছো দে
উম ৰঙিয়াক লাগি দাদাকে গাড়ী ৰখা যত গাড়ী ৰখাব তালেকে আহিব দাদা। তাতে আহি লৈ যাব।
তাৰপিছত আকৌ- ৰঙিয়া তামোলপুৰত সেই কি কয় এইয়া সোমাব বোৱাহঁতৰ ঘৰত-
অ অ তাতে ভাত পানী খাই কেনে যাব অক অ ততৰ সুবিধা হৈছি দে এতিয়া। মানে সেইটো সুবিধা মতে স এতিয়াও ভাবে আমিও সেনকে মানে বেছি দেখোন টান নহয় গুৱাহাটী যোৱা বাইেংকে গুৱাহাটীৰ পৰা আহা, -
উম
সেন্তে ভাবে সেনকে কিন্তু এতিয়া আমিহে জানো কথাটো যি আমাৰ কাৰণে কিমান মুস্কিল এতিয়া সিহঁতে ভাবে সিহঁত তে গেলি ধৰ এৰে পৰা গৈছি কিনে সিহঁতে বিগছ এৰে ইগিলাক ৰঙিয়াৰ লাগি ৰঙিয়াৰ পৰা এইফালে ঘনিয়াক নিবা আহিল আহি কেনে তাৰে পৰা সিহঁতৰ ঘৰত গেল ভাত পানী খাই স্কুটি খান তাতে থৈ আহে। ঘৈনাকৰ লগত গুচি যায়। এনে নহয় এতিয়া সেনকে- সেয়াতে মানে সেইটো থিংকিঙতে আছে যে কি আমিও চাগে সেনেকে যাবা পাৰিম
অ আমি ইয়াতে আহিয়ে থাকেহি আহিয়ে থাকেহি চিনি পাই বট আমি আৰু এনেকে চিনি নাপাও না সি ৰখি ৰখি যায়। তাতে ৰঙি বোৰক তামোল পুৰৰ লাগি সি নিজা গাড়ী লৈ আহে স্কুটি লৈ আহে বা চাই চকা লৈ আহে তাতে সহঁতৰ ঘৰত- তাতে গাড়ী খান থুই পেলাই সি এইফালে গুচি আহে আৰু তাই আৰু তাকা লাগি যায় তাৰ পৰা আৰু সেখিনি গাড়ী খান লৈ যায়।
সেইকাৰণেতো সিহঁতৰ সেইখিনি হেনকে ওচৰ হয় এতা সিহেতে- সেইটো কথা নাভাবে যে আমাৰ কাৰণে যে কিমান দূৰ- হয় নে নহয়। আমাৰ যে হেনকে যে সলাবাজে ষ্টপেজ নাই
তাকেতো অ সেই আমাৰ এ পৰাজি মজি লগৰ- হেটো যে তামোলপুৰত যে থাকে তাইও অ গেইছি ৰ মই দেখ-
অ মই ষ্টেটাচ পাইছিলো এই ধান চান ৰুই আছে।
উম
ধান চান ৰোৱা ষ্টেটাছবিলাক দিছে কাৰ লগত বা গিছে একলাই গেছে নিকি-
একলাই গৈছে কিজিনি এই দিদি মাককো দেখা নাই মাকেও গেছে নিকি।
অ মাকো যাব পাৰে কিন্তু-
উম
মাকৰ লগত
মাকৰ লগতে গৈছে কিজানি
অহ
হ'ব পাৰে
উম
এতা আৰু আইতা আৰ আইলে আৰু দুইদিন থাকে তিনদিন থাকে যিকেইদিন থাকে থাকব।
উম
থাকি কিনে গুচি যাব আৰ সিহঁতে সুধব সি আহি কেনে এটা কথাই সুধবো কোনোবাত কোনোবাই থবা যাবি না। মামাক সুধব বোলে এনকে এনকে থবা যাবি না দাদা মোৰ থবা যোৱা মানুহ নাই দে হ'ব দে তেতিয়াহ'লে থবা যোৱা মানুহ যদি নাই মই আইতাক লৈয়ে যাম।
অহ উপায় নাই আৰু লৈ গেলেও
আমাৰ হাততে উপায় নাই দেই লৈয়ে যাবি।
অ
হুম যাবা লাগব ৰ।
তাকেতো এই যি কৰে কৰিব দেই ইহেতে আৰ-
বহুত দিন হ'ল যোৱা নাই জাগাগিলা সলনি হৈছি চিনিও নাপাওঁ হয় নে নহয়।
উৎ উম
সেইটোৰ কাৰণে
হেৰি কৰ কোৱা যদি বৌ এতিয়া সৰু মামাৰো স্কুল চিস্কুল নাই স্কুল খোলাৰ আগে আগে থৈ আহিবা পাৰে মামাই
অ মামায়েও পাৰে থৈ আহিব কাৰণে পুটুককে মানে ধৰ খৰ-ধৰ ত গাড়ী দে গাড়ী দিলেত হয়তো আট পিক বা মামীকো লগত ল পঠাই কেনে এক এক একবাৰ যে মই গেছিলোঁ সেনেকে মামীৰ লগত সেনেকে ড্ৰাইভাৰটোৰ লগত পঠ নিদিয়ে কাৰণ নিজৰ মায়েক হতৰ কাৰণে আৰু পঁচিশ টকা এটা বা দুইহেজাৰ টকা এটা গলে একো নহয় নহয়। পুটুককে থৈ আহিবা পাৰে যাই কিনে সি
পাৰে কিন্তু নাযায় উস মামাই কয় মামাই এ থবা যাবা কয় কিন্তু অহ এই মামিহে যাবা নোখোজে। মানে কয় আৰু বাছত গ'লে কমতে হ'ব।
অ, সেইটো হয় কাৰণ ন সেইটো কাৰণে মানে পুটুককে যাই কিনে থৈ আহগে আৰু মানে বেছি হয় নহয় হয় নহয় আৰু নিজৰ মামাই ঘৰত অকমান আৰামত থৈ আহিবা পালি আৰু কি লাগে হয়ে নে নহয়?
উঁ, উ হয় দিয়াচোন
অ সেয়ে আৰু।
উ উ, দে হ'ব দে আৰু ৰ
অঁ দে অ
কাঠ